আহ।
এ মোলৈ ফোনটো নাহে কেলে জানো।
ফ্লিচ হ'ব পাই।
নেটৱৰ্ক ফ্লিচ মানে মোলে এই লগতো কৰি থাকে মোলৈ নাহে, মই কৰিলে যায়।
এ ৰক্তিমও তেনেকুৱা হৈ আছে ৰক্তিমৰ নামত, ৰক্তিমৰ ফোনলৈও ফোনটো নাযায় কিন্তু ক‌ কৰিলেহে আহে।
অ।
উম কত ঘৰতে আছ ন?
ঘৰতে এতিয়া, তই ক'ত?
মই ঘৰ দে, তই কিবা কথা এটা বুলিহে ফোন কৰিছিলো। জিম জইন কৰিম বুলি ভাবো এতিয়া মানে কেনেকে আৰম্ভ বা কি ক এইবিলাক একো নাজানো নহয়, তই বোলো কৈ পিছত তোকে সুধি চাওচোন, মানে একদম ফাৰ্ষ্ট ডে বা কেনে এইবাৰ জিম ল'ম বুলি ভাবিছো এবাৰ কমাইহে আহিম আৰু।
কি মানে বডি বনোৱা হধাই এইবাৰ।
উম এইবাৰ বদিটো বনোৱা ঠাণ্ডা, উহু উহু।
ঠিকেই মানুহে বডিটো বনাব লাগে, স্বাস্থ্যটো ভালে থাকে না।
সেইটোৱে সেইটোৱে।
আৰু বহুত বেমাৰ আজাৰ কমি যায়।
অ আৰু এতিয়া বহিব চহবিটো বহুত হৈছিল কালালো উ
আহ।
অ।
জিম ত সেই
ক?
আমাৰ জিমত এইটো এতিয়া অফাৰ চলি আছে।
অ অফাৰ মানে কেনেকুৱা অফাৰ, কি মানে?
এনেই তোৰ আগতে ললে তোৰ এডমিশন ফিজো দিব লাগে, লগতে তোৰ মন্থলি ললে মন্থলিটো এক্সট্ৰা, ইয়েৰলি ললেটো ইয়েৰটো এক্সট্ৰা পে কৰিব লাগে।
অ।
এতিয়া তোৰ যেনিবা এডমিশ্যন ফ্ৰীটো নাইকিয়া কৰি দিছে আও টো অফাৰটো দিছে য যদি এবছৰ ত ল তেতিয়া পাঁচ হেজাৰ টকা দিব লাগিব
অ
আৰু তই যদি তোৰ ইয়োৰলি ল তেতিয়া ছাব্বিশ শ নিৰান্নবৈ টকা অহ ছিক্স মান্থতো ল'লে ছাবিশ শ নিৰানব্বৈ টকা
চাবিছখ নিয়ানবৈ ন
অ বাকী তই যদি মন্থলিকে কৰিব বিচাৰ তেতিয়া ওৱান থাউজেণ্ডকে পে' কৰিব লাগিব
অ অ আৰু এবছৰটো কিমান ফৰ নাইনটি নাইন
এই বছৰটো ফ'ৰ থাউজেণ্ড নাইন হাণ্ড্ৰেড নাইনটি নাইন
অ অ
তোৰ সেই তই যদি মন্থলি ল তেতিয়া এ এ এমাহতে এহেজাৰকে দিলে তোৰ বাৰ মাহত বাৰ বাৰহাজাৰ এনেই পৰি যায়
অহ তোৰ সাত হেজাৰ টকা বেছি যাব ন তেতিয়া
অ কিন্তু তই যদি সেই ইয়েলিটো লও তেতিয়া পাঁচ হেজাৰতে বাৰ মাহ পাই যায় না।
অ সেইটো হয়, ওমহ বহুত লাভ হয় ন এমাহততো এতিয়া পাঁচতকেও কম পায়
অ তো মই এই জানুৱাৰী অফাৰ দিওঁতে পাঁচ হাজাৰ ইয়েৰ লিটো লৈ ললো
অহ
এতিয়া মানে কৰি আছো আৰু ছমাহ হ'ল মোৰ।
ঠিকে আছে। ছমাহত এতিয়া কেনেকোৱা মানে প্ৰগেম বিলাক কি মানে মানুহে কৰে ন আজি এইটো প্ৰগেম মাৰিলোঁ সেইটো প্ৰগেম মাইলো সেইটো মানে কি মানে?
প্ৰগ্ৰেম মানে আমিটো ডেইলি দুটাকে মাৰো ত সোম্বাই গৈ ফাৰ্ষ্টটো যদি চেষ্টৰ মাও তেতিয়া তাৰ তাৰপিছত তোৰ লগতে বাইচেপ মাও
অ
শ্ৰেষ্ঠৰ তিন চাৰিটা প্ৰগ্ৰেম কৰি বাইছেপৰ দুই তিনিটা কৰি দিলে হৈ যায়
অহ অহ
তোৰ বাইচেপ টাইচেপ কেইটা মানে ইমান টো ট্ৰেইন নকৰিলে হল ত দুটা প্ৰগ্ৰেম মাৰি দিলে মানে ধুনীয়া
আহে অ অ আৰু চেষ্টৰ কাৰনে
চেষ্টৰ কাৰণেতো আপাৰ চেচ লোৱাৰ চেচ এনেকোৱা হয় শ্ৰেষ্ঠ প্ৰগ্ৰেম থাকে তাৰ চাৰিটা পাঁচটা মাৰি দিওঁ
অ অ
তাপা সোমবাৰেতো সেইটো হয়। তাপাতো মংগলবাৰে গৈ হেৰি মাৰু তোৰ বেক আৰু বাইচেপ মাৰি দিওঁ।
অ অ।
এই তেনেকে আৰু চেষ্টৰ গতে বেকৰটো চাৰি পাচটা মাৰিব লাগে কিন্তু সেই তাইশ অ চ কি বাইচেপ মাৰিলে তোৰ দুই তিনিটা মাৰিদিলে হয় আও
অ। দৌৰা মেলা অ'পচনতটো আছে নাই? ট্ৰেডমিল চেডমিল আছে নে নাই?
নাহ কাৰ্ডিঅ' আছে তোৰ। তই দৌৰিবও পাৰ' খোজ কাঢ়িবও পাৰ'।
অঁ কৰ' নাই কাৰ্ডিঅ' তো?
কাৰ্ডিঅ' আমি ইমান নকৰোৱেই বাৰু। হেৰি
সদায় মানে তোৰ দুটা প্ৰগ্ৰেম মাৰি দিলে কাৰ্ডিঅ' কৰিবলৈ মানে দেৰি হৈ যায়গৈ দে।
সেইটো হয়। এনেই এতিয়া কিমান সময় লাগে দুটা প্ৰগ্ৰেম।
দুটা প্ৰগ্ৰেম কৰিলে আমিতো দেৰ ঘন্টা মান লাগি যায় আমাৰ। আমি মানে দুই তিনিটাই লগতে কৰো যে।
ইটোৱে কৰোতে সিটো ৰৈ থাকে তো অলপ।
অঁ অঁ অঁ। এতিয়া তহঁত কোনে কৰি আছ' তই আৰু ৰক্ তিম, অকল দোত
মই আৰু সি কৰি আছো আৰু আমাৰ ইটো লগৰৰ মানে ছাব্ছক্ৰিপচনটো খতম হ'ল।
অঁ অঁ।
সেইকাৰণে সি এইটো সপ্তাহৰ পৰা যোৱা নাই মানে আগৰতো সপ্তাহৰ পৰা।
অঁ অঁ।
এতিয়া আমি দুটাই কৰি আছোঁ।
আত্ছা।
তোৰ কি হয় এই এদিনত এটা প্ৰগ্ৰেম কৰিলে মানে মাচলটো ইমান গ্ৰ'থ নহয়।
অঁ অঁ অঁ।
সপ্তাহত যদি দুটাকে কৰ' তেতিয়া তোৰ দুবাৰ দুবাৰ ট্ৰেইন হৈ যায় যে।
অঁ দুবাৰ দুবাৰ হৈ যাব অঁ।
সোনকালে হয়। তহ বুধবাৰে আমি মাৰো তোৰ হেৰি লেগছ মাৰি দিওঁ, লেগছৰ লগত ট্ৰাইছেপ।
অঁ এটা ওপৰৰ এটা তলৰ মানে?
উম উম। লেগছটো তোৰ একদম ল'ৱাৰ পাৰ্টটো হয় আৰু।
অঁ।
লেগছৰটো পাঁচটা সেই প্ৰগ্ৰেম মাৰি দিলে তোৰ ট্ৰাইছেপৰ তিনিটা মাৰি দিওঁ তা তে খতম হৈ যায় আৰু।
এতিয়া তই ৰেপ বিলাক কিমান কিমানকে মাৰ' বোলে বিশটা ত্ৰিশটা তেনেকে মানে?
ৰেপ মানে তোৰ হেৰি ফেইলাৰ ফেইলাৰলৈকে মাৰো মই, তোৰ যেনিবা তোৰ যেনিবা যিমান লৈকে যায় আৰু। তে এতিয়া মাৰিলে মানে সুবিধা হয় আৰু। তেনেকৈ মাৰিলে ট্ৰেইন মাচুলটো ট্ৰেইন ভালকে হয় ন।
অঁ পুৰা এক্সট্ৰিম লৈকে মাৰি দিয়' আৰু। ন?
আহ।
উম তাতছ ন ডেডলিপ মিছে নে ডেডলিপ
ক'দিনা দেডলিফ বেক'তহে পৰে
অ ডেদলিপ পেকড পৰে নেকি?
অ বেকৌ বিষ থকা দিনা দেৰলিফ মাৰোৱেই আমি
তেলিবটাক কিমান কৰিৈছে
মোৰতো লাষ্ট ডৰশ কেজি গৈছে।
অ ঠিকে আছে যিমান হাই আতিয়া মানে কোনে মায়ে বেছি।
আইচ মানে আগতেতো জোনটো ট্ৰেইনাৰ আছিলে সিয়ে আইচ মাৰিছিলে। তাৰ বাহিৰে তোৰ মানে ডেট লিভটো বহুতে মাৰিবই নোখোজে
কেলে বিছাই নেকি?
বিষাই মানে তো এই কঁকালত দুখ পাই যে
উম উম।
আৰু তোৰ ভালকৈ যদি তই প্ৰগ্ৰেমটো মানে ডেটলি তই হেৰিটো নমাও তোৰ কঁকালত পৰি যায় কঁকাল টো বিষ
উম অ অ।
সেইকাৰণেতো বেলডাল প্ৰয়োজনই লগাই লোৱাটো।
অ
সেইটোৱে
আৰু কুক্ৰখনীয়ে কি ম,
কুকৰাখনিয়ে একেটো। সোমে সোমবাই তোৰ চেষ্ট চল্ডাৰ, মঙ্গলদ। বায় তোৰ বেগ বাইছে আকৌ বুধবাৰে তোৰ মাৰ লেগ টাইছে আকৌ সেইটোকে আকৌ ৰিপিট হয় তিনদিন তোৰ বৃহস্পতিবাৰে আমও। শেষটাও চললা নহ'লে তোৰ বৃহস্পতিবাৰে চল্ডাৰটোৰ আগত মাৰি চেচটোৰ পিছত মাৰো।
আহ অ,
শুকুৰটো শুক্ৰবাৰে মাৰো আকৌ বেগ বাইছে আকৌ। শনিবাৰে আকৌ মাৰি দিওঁতো লেইছ আৰু টাইছে।
এইবল সেই দ কাই দয়া নেকি?
হা
এইবিলাকে সেই মানুহটে শিকাই দিয়ে নেকি?
অ এই তোৰ সোমবাৰেতটো নিউ ট্ৰেইন এ আহিছে
অ
এইটো মানে এইজনে বহুত ভালকে শিকে। এইজনে মানে জানে তোৰ তোৰ মানে সুধিব লগা ন- হয় এজনে তো নিজে ওচৰলে আহি তোক শিকাই থাকে।
অ উম থিকে আছে। আৰু এটা জিম খিব বুলি শুনি আছো ন ক'ত ক'ত খুলিব জানো জানা নে কিবা।
হা হা
আৰু এটা জিম খুলিব হেনো
কত মই খবৰটো পোৱা নাই বাৰু
অ নত খুলিব নমটো ৰৰুদ্ৰাকটো, মানে ভূপত, নচলা হল যে সেইকাৰণে এইফালে নেনপলকে আনিব নেকি চাগে। উ
ৰোগ দ্ৰাস্ষ, মানে তোৰ এই হে বেলগুৰি এখন।
অ বেলগুৰি, বেলগত নহয় ভূপত ভূপত যে এটা আছিলে।
অ আহ বপুৱাত আছিলে
উম।
আৰু সেই সেইটো জেগা ইমান নচলে কিন্তু। যোৱাবাৰিব এফ চি ধৰিলে চলিব কিন্তু।
চলিব এতিয়া তয়ে তই ধৰি এ চ নয়নপুৰতো নাযাও ন
অ সেইটয়ে আৰু এফ চি আইটো কলেতো ওচৰো হ'ব আৰু আমাৰ তেলৰ- কম হৈ যাব ন তেল ভৰাটো অ আমাক কম খৰচটোহে লাগে।
অ তেওঁ। তাকে তই দেখোন এবছৰ ৰখিবই লাগিব আৰু নেক্সট জানুৱাৰীলে, তইতো লৈ থৈছ এবছৰ কাৰণে।
হা? হা?
তইতো বোলে এবছৰ কাৰণে লৈ থৈছ ন।
অ, এবছৰটোতো মই কন্টিনিউ কৰিব লাগিব। তাৰপা যদি ইয়াত খুলি দিয়ে, মই ইয়াত জইন কৰি লম।
উম, উম।
তেতিয়া সুবিধা হ'ব ন?
পাতিম বাৰু ঠিক আছে।
অ, অ। ঠিক আছে দে।
অঁ।